শুনিছো। ই মই এয়া আছো এনেই ৰুমতে-
অ'ফ ইমান গৰম গৰম কেনেককৈ ভান পানী খোৱা হ'ল বাৰু কত আছা তুমি।
মই আৰু মতে আছো।
ৰুমতে আছা নি কি গৈ আছে ৰুমত
গৰম বহুত পৰিছে এনেই অলপ শুই আছোঁ।
এই গৰম মানে বহুত গৰমো থাকিব পৰা নাই ইমান বাকী। খ খবৰ খাতি কেনেকুৱা?
খবৰ খাতি ভালেই। আৰু
কিবা ভোজন গ্ৰহণ কৰিলে নেকি আপুনি।
মই ভোজন গ্ৰহণ কৰিলোঁ কৰিলোঁ।
কিহে ভোজন গ্ৰহণ কৰিলে মানে?
এই আৰু অলপ নিৰামিষ আছিলে আজি।
নিৰামিষেদি খাই দিলে ন, আজি খাদ্যটো।
নিৰামিষেদি খাই দিলো আজি খাদ্যতটো।
ঠিকেই আছে, গৰম দিন নিৰামিষেই খাব লাগে।
উম উম। তাৰপা হেৰি বা ঘৰত ভাল নে চবৰে?
এই ৰ'দ আছে ঔ।
অ', অ'।
কৰ'ৰবাত ভ্ৰমণ কৰ'বাত ভ্ৰমণ কৰিব যাওঁ বলক এদিন।
তাকে ময়ো ভাবিছো ময়ো ভাবিছো আজৰি পাই মেলি অলপ যাওঁ বুলি ভাবিছো কৰ'বাত।
তাকে বোলো কি কিমানো ৰুমত সোমাই থাকিব।
উম।
আৰু আপোনাৰ ৰুমতটো গৰম আছে নে নাই?
গৰম গৰম, বহুত গৰম মোৰ ৰুমটো।
গৰম দিছে নেকি?
গৰম হৈছে বহুত।
আপোনালোকৰ সেইফালে গৰম নে ঠাণ্ডা এতিয়া?
গৰমেই, বহুত গৰম পৰিছে, বহুত বহুত গৰম।
একেই আমাৰ, আমাৰ জেগাতো অলপ গৰম।
অৱ।
উলাই মেলি যোৱা নাই ক'তো? ভ্ৰমণ কৰিবলৈ, কেলে।
এনেই অলপ তাকে ভাবিছোঁ, ব'লা নহ'লে ব'লক এইফালে যাওঁ অলপ ওলাই মেলি।
কোনফালে বা?
এনেই যাওঁ আৰু অলপ ওলাই মেলি, আজৰি পালে।
আজৰি পালে অলপ ওলাই যায় নেকি?
অৱ।
ভাবিছো ৰুমতো থাকি থাকি অলপ আমনি লাগিছে। ওলাই যাও কৰ'বাত এটা দিশে। কি ঘৰৰ পৰা চহৰলৈ, কেতিয়া আহিলে?
চহৰলে হ'ল অহা, দুই তিনিদিন মান হ'ল।
কিহত গাড়ীত নে? নে খোজকাঢ়ি?
গাড়ীতে আহিলো গাড়ীতেই।
মই বোলো খোজ কাঢ়ি আহিল বা।
নাই নাই, খোজ কাঢ়ি নাই অহা।
খোজকাঢ়িব লাগে ইমান দূৰ।
এই দূৰত্বটো অলপ বেছি হৈ গ'ল ন।
অ অতিক্ৰম কৰিবলৈ দিগদাৰ হয় নেকি দূৰত্বটো।
অতি অতিক্ৰম কৰিবলৈ অলপ দিগদাৰ হৈছে অলপ মোৰ।
দূৰত্বটো বেছিও হৈছে বাৰু অলপ, ওচৰত হ'লে ভালেই। মো মোৰ ঠিকেই আছে, ওচৰতে ন, মই খোজকাঢ়ি গুচি যাব পাৰোঁ।
উম, তোমাৰ ওচৰতেই বাৰু।
ইমান দূৰ নাই, বাকী আমাৰ ফালে গৰম দি আছে পুৰা।
উম, আমাৰ ফালেও একেই, গৰমেই বহুত।
ওলাই যাম বুলি ভাবো, ইমান গৰম কেনেকে যাবা?
সেও বাৰু সেইটো, বাকী হে মই ওলাই মেলি যোৱা নাই বাৰু।
অৱ।
তুমি আজি ৰাতি ভাত সাঁজ কিহেৰে বনাবা?
আজি মই ভাতসাঁজ তোমাৰ নিৰামিষ দি খাব লাগিব ইমান গৰম।
অ গৰমত নিয়ামিষত নেকি খুৱাই ভাল।
বেছি খাব নোৱাৰি, ভাবিছো মাংস অকন আনোগৈ বুলি চাওঁ গৰম যিহে ওলাই যাবলৈ মনযোৱা নাই।
হয়, হয়, বাৰু এইটো।
এইটো সময় এখন গৰমতটো কমেই বাৰু, দিনতকে দিনত বহুত গৰম দি আছিলে, ৰ'দত
অ, অ, অ, এতিয়া অলপ হেৰি পৰে, আৰু হাত পৰে অলপ।
অ, এতিয়া অলপ পৰে।
উম, উম,
এই, ঘৰত চব ঠিকে আছে নে, ভালে-কোস
আ, ঘৰত ঠিকেই, ঠিকেই চবৰ, ঠিকেই আছে চবৰে।
আপোনাৰ বোৱাৰীৰ খবৰ ভাল?
বোৱাৰীৰ ভাল, ভাল মোৰ।
ভালেইনে?
বাকী আপোনাৰ?
মোৰ আছে, আৰু।
আছে ন,
আছে, আছে।
অ, হয়।
এইকেইটা কোন অকলে থাকে নে, নে লগত কোনোবা থাকে আপোনাৰ খহৰি।
নাই, নাই, মই অকলেই থাকোঁ বাৰু, লগৰ এজনো মাজ লগৰ এজনো আহে বাৰু মাজে, মাজে
তেখেত ক'ত থাকে?
তেখেতো সেইয়াই অলপ এই চহৰতে থাকে।
চহৰতে বা, হেৰি কৰে নেকি?
চহৰতে থাকে, অলপ।
কিমান দ, কিমান দ, আপোনাৰ তাৰপৰা
অলপ দি, অলপ দূৰ হয় বাৰু।
অলপ দূৰত্বটো হয় নেকি?
দূৰত্বটো অলপ হয় বাৰু।
কিমান সময় লাগে বা।
এ, আৰু লাগে অলপ অতিক্ৰম কৰিব লাগে, অলপ।
অলপমান, বাকী সেইফালে পৰিস্থিতি কেনেকুৱা?
পৰিস্থিতি বৰ, বৰ ঠিক নহয় অলপ বৰষুণ দিলেহে অলপ আপোনাৰ বঢাহনি পানী আমনি কৰে।
বাহনি পানীয়ে আমনি কৰে নেকি?
হয়, হয়।
এই, একো নাই বতৰৰ, বতৰৰ মহিমা ধৰিব নোৱাৰে ন, আপুনি কেতিয়া কি হয়, বাৰিষা বতৰ। বাৰিষাৰ নামতহে, বৰষুণ-চৰষুণ নাই চোন।
তাকে মাজে মাজে হ'লোও, ইয়াত কি চহৰৰ জেগা। অলপ বৰষুণ দিলেই, এইফালে অলপ মাজে মাজে বৰষুণটো আহে আৰু।
নাই, নাই আমাৰ ফালে বৰষুণ নাইয়ে কালিৰ পৰা।
অ,
গাঁৱলীয়া জেগা যে ইমান। হয়, নাই মানে কব নোৱাৰি আমাৰ আমাৰ ফালেও ক'ব নোৱাৰ আমাৰালে, মানে কি বতৰো ধৰিব নোৱাৰে আপোনালোকত কেও অলপ ভালেই।
বাকী আপোনালোকৰ চহৰৰ ফালে অকণ বৰষুণ দিলেই বানপানীৰ সৃষ্টি হয় ন?
অ আমাৰ এইয়া চহৰত আৰু কি কবা।
আপুনি আপুনি বাহ খোৱা, বাহ কৰা জেগা খনত অ বানপানীৰ সৃষ্টি হয় নেকি?
এয়াই বাঁহননি পানীয়ে বৰকে আমনি কৰে এজাক বৰষুণ দিলেই। বাৰণি পানী হৈ যে।
হ বাকী আপোনাৰ এই লগৰজন কেতিয়া আহিব? এই বগা কে ল'ৰা জন?
মোৰ লগৰ জনো হেই এই দুই এদিনত তে আহিম বুলি কৈছে বাৰু।
কৈছে নি
হয় হয়।
ঠিকে আছে আহিব লাগে, তেখেতৰ ঘৰ ক'ত আছিলে এনেই মানে কোন জাগাত? মানে সেইফে আপালোকৰ সেইফালে ন।
অ আমাৰ চহৰতে হয় চহৰৰ ওচৰতে।
ঠিকে আছে। মই যাম বাৰু আপোনালোকৰ ফালে। মানে সময় পোৱা সময়ে পোৱা নাই মানে যাবলে, গৰমতো ন গৰমতো যাবলৈ মন নাযায়।
হয় হয়।
যাম বাৰু এদিন সময় সময়তটো উলিয়াই।
অ এদিন আহিব সময় মিলাই।
পৰিস্থিতি ভাল নহয় যে এইফালে। পৰীক্ষাৰ পৰীক্ষাৰ অলপ দিগদাৰ দি আছে পৰীক্ষাই।
হয় ময়ো বাৰু পৰীক্ষা এটা কাৰণে প্ৰস্তুতি চলাই আছো অলপ।
আপোনাৰ আপুনি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছে নে?
পৰীক্ষাৰ কাৰণে অলপ প্ৰস্তুতি চলাই আছো।
অ আপুনি মানে কি অলপ গম পাইছো বাৰু ঠিকে আছে।
অ।
প্ৰচেষ্টা চলাই যাওক সাৰ্থক হ'বই মানে চিন্তা নকৰিব।
হয় হয় হয় চেষ্টাতটো এৰি দিয়া নাই বাৰু।
আপোনাৰ বোৱাৰীৰ খবৰ ভাল ন?
মোৰ ভালেই ভালেই।
আপোনালোকৰ এনে কিমান দিন হ'ল বিবাহ? বিবাহৰ আপোনালোকৰ কিমান দিন হ'ল? এবছৰতো হ'ল ন? আপোনালোকৰ বিবাহৰ এবছৰ হোৱা নাই জানো?
অ বিবাহ হোৱা, এবছৰ হোৱাগে নাই নমাহ চলি আছে।
ন' মাহ নেকি আপোনাৰ? হয় হয় ঠিকে আছে।
বাকী আপুনি বিয়া বাৰু কেতিয়া পাতিব?
বিয় বাৰো নাইে এ এতিয়া নাপাতো চাগে বিয় বাৰু পাতিবলৈ সময় আছে।
হ'লো ভাবিব হৈছে আৰু।
নাই নাই এতিয়া নাপাতো। লাহেকে পাতিম। আপুনি ঠিকে আপুনি আপুনি এতিয়া পাতিলে ঠিকে কৰিলে, আপোনাৰ এতিয়া বৌ ক'ত থাকে নবৌ?
মোৰ বৌ ওচৰতে, এয়াই চহৰতে কিবা কাম কৰি থাকে আৰু।
অঁ তোৰ লগত নেথাকে নেকি?
লগতে থাকে বাৰু, কিন্তু সৰু সুৰাই কাম থাকে দিনতে ওলাই যায় তেখেত।
অ ঠিকে আছে।
অ আপোনাৰো ভাবিব হৈছে আৰু বিয়া বাৰু কথা।
নাই নাই এতিয়া ভবা নাই বাৰু, এই লাহেকে পাতিম আও বয়সতো হোৱা নাই।
নাই নাই ইমান দেৰিলেকে থকাটো ভাল নহয়।
আপুনি ঠিকে কৰিলে বাও বিবাহটো পাতি ললে, বাকী এতিয়া সন্ত সন্তানৰ সন্তানৰ দিশে যাব লাগে আও।
যাব লাগিব যাব লাগিব। যাব লাগিব, ভবা নাই এতিয়ালেকে।
ঠিকে আছে ভাবক।
লাহে ধীৰে অ', লাহে ধীৰে আগ বঢ়াম আৰু।
লাহে ধীৰে বঢ়াব বঢ়াব।
উম, উম, অ'।
বাকি ৰাতিলে ভাত সাজ?
ভাত সাঁজ মোৰ সেইয়াই আৰু ৰাতিলে নিৰামিষ খাম বুলি ভাবিছো, আজি এনেকুৱা পঁইতা ভাত খাম বুলি ভাবিছো। পানী দি থৈ দিছো ভাততে।
ঠিকে আছে অ'।
অ অ হেৰি বাকী ঘৰত ভাল নহয় আপোনাৰ?
ঘৰত আছে আও কিনো।
অঁ।
ইমানটাও মানে ঠিক থাকে আও, ঘৰতো সেইফালে ঘৰতো গৰম হয় গোটেই থাকিবই নোৱাৰি। ইফালেও গৰম সিফালেও গৰম, বাকী আপোনা হঁতৰ চহৰৰ ফালে যাম বাৰু।
অ হয় আহিব এদিন বাৰু।
সম সময়টো সময়টো মিলাই গৈ আছো বাৰু, আপুনি এইকেইদিন আপুনি কি ব্যস্ত আছে নেকি?
নাই নাই বহুত দিন আমি লগো হোৱা নাই, মইয়ো ভাবি আছো বোলো আমি কেইটা লগ হওঁ অলপ।
তাকে সেই তেতিয়া পৰা লগে পোৱা নাই নহয়।
তাকে আপুনিও গুচি গ'ল বেলেগ আহ আপুনিও বেলেগখন চহৰত গুচি গ'ল, মইও বেলেগখন চহৰত গুচি আহিলো।
আপুনি মানে কি বিবাহ বাৰু পাতিলে ন সেইকাৰণে অকণ আঁতৰত গুচি গ'ল।
হয়, হয়, হয়। আপুনি ভাবক আৰু প্ৰস্তুতি চলাওক আৰু বিয়া বাৰু।
এ চলাব লাগিব ৰব, সময় আছে চলাম আও লাহে ধীৰে। বোৱাৰী পাবও লাগিব নহয় প্ৰস্তুতি চলাবলে।
বিচাৰিলেহে পাব যেতিয়া মনটো মেলিব আপুনি তেতিয়াহে আপুনি মন মিলিলেহে আপুনি আগবাঢ়িব পাৰিব। আপুনিয়ে যদি মনটো নেমেলে আহ।
কি যে কয় আও আপুনিও।
হয়, হয়, হয়।
বাকী এইফালে আহিব এদিন সময়সীমা মিলাই।
বাৰু তাকে ভাবিছো।
পৰিস্থিতি চাই আহিব এদিন সময়ত।
অ উম, উম।
মই বাৰু এতিয়া ইমান ব্যস্ত নাই আহিব।
হয়, হয়। মোৰ সেয়াই আৰু ঘৰত ময়ো মোৰো এটা এনেকে কাম এটা কৰি আছিলো কামটো অলপ মানে অলপ দিগদাৰ দি আছে সেইটো কাম মই কৰিব পৰা নাই বাকী বোৱাৰী গৈ আছে বাৰু কামত।
অ কামত গৈ আছে নি বোৱাৰী ঠিকে আছে এজনে কৰি থাকক।
হয়, মই ঘৰতে থা কৰো হয় হয় হয় হয়। উম, চহৰত চহৰত ঘৰলে হা হয় হয় বোৱাৰীহেতিয়ে আছে বাৰু ঘৰত যাম বুলি ভাবিছো বাৰু এতিয়া এইকেইদিনতে যাও বুলি ভাবিছো আৰু লাহে ধীৰে এদিন অ ঘৰলৈ যাম
যাব যাব ঠিকে আছে ঠিকে আছে তাৰ আগতে কৰবাত এপাক গৈ আহোঙগে
হয় পাৰি তাকে আ পুনিও সময়তো মিলাওক মিলাই দুইটা মিলি পিনে আমি অলপ ভ্ৰমণ কৰি আহো
আপোনাৰ এই লগত বোৱাৰী যাব নেকি
নাই নাই নাই আমি লগৰ কেজন গলে বোৱাৰী নিনো আৰু
নিনিয়ে নি
অ নিনো দেই হয় হয়
ঠিকে আছে ওলাব তেতিয়া সময় উলিয়াই যাম এদিন।
হয় হয় হয়।
বাকী ভাত পানী কাৰণে প্ৰচেষ্টা চলাই আছে নে বনাব দেৰিকে?
নাই নাই নাই প্ৰচেষ্টা চলোৱা নাই লাহে ধীৰে কৰিম আৰু বোৱাৰীও আহক অফিচৰ পৰা।
এতিয়া বতৰ কেনেকোৱা বোলে
বতৰতো বৰ ঠিক নহয়
হয় নি
আজি দিনত তেনেকে ৰ'দটো নাই ওলোৱা বাৰু
হা হা
অ কিন্তু বৰষুণো দিয়া নাই বতৰতো এনেকোৱাই ডাৱৰীয়া বতৰ অলপ আৰু
ঠিকে আছে আ বোলে আজি তোমাৰ বিদ্যুতো অলপ নাই ক'ত জানো কাটিলে নেকি
হয় হয় হয় হয় গৰম বন্ধত বাৰু অ গৰম দিনত বাৰু এনেকে বিদ্যুতে পুৰা আমনি কৰে
তাকে বিদ্যুতে বৰ অশান্তি দি আছে নাই তাক এতিয়াও নাই বিদ্যুতটো ইমান গৰম
হয় হয় অ যিমানে গৰমতো বাঢ়ি আহিব সিমানেও বিদ্যুতে আমনি কৰে
তাকে তাকে সেইটোৱেতো নিশ্চয় হয় বাকী ঘৰতটো চব ঠিকে আছে ন
ঘৰত চবৰে ঠিকে আছে আৰু
উম উম বাকী পৰীক্ষাৰ কাৰণে কি প্ৰচেষ্টা চলাই আছে নে নে
এ এয়া পৰীক্ষা এটাৰ কাৰণে প্ৰ